অ' ভাল ভাল, তুমি ভাল না?
অ' ভালে আছোঁ।
কি কৰি আছা?
এনে বজাৰত যাই আছোঁ মানে।
অ' বজাৰত কি দি গৈ আছা?
এনেই খোজকাঢ়ি মানে।
আচ্ছা আচ্ছা খোজ কঢ়িব লাগে খোজ কাঢ়িলে দেহটো সুস্থ থাকে।
অ', অ', সেইটোৱে সেইটোৱে।
আমি দিনত কমছে কম ত্ৰিশ মিনিট মান খোজকাাঢ়িব লাগে।
অ'।
গোটেই দিনটোক আমি ত্ৰিশ মিনিট খোজকাঢ়িব লাগে।
অই, মই মাজে মাজে খোজ কঢ়ি থাকোঁ বজাৰ আহি থাকো মানে। আদে মাজে বজাৰছে অঙণে
অ য পিছে বজাৰত কিবা কাম আছে নেকি
এই এনেকুৱা কোনো কাম নাই মানে এনে কৰি আছো মানে
অ
পুৰ্ণগত
মই আছো মই দোকানতে আছো
অ অ অ
বন্ধ কৰিম এতিয়া ভাবিছো মানুহো নাই বহুখন আহিল
অ দৰ্শমান কাৰণে মানে অ বহুত বৰ্ষণ হ'ল মানে আগতে আহিব বিচাৰিছিলো এতিয়া এতিাই জম বুলি বৰষুণৰ কাৰণে নহ'ল মানে
অ মানে এঠাইত এঠাইত মানে কত যাব বিচাৰিছিলে
আই মানে ঐ মানে বজাৰত বাইক ঘৰত নাই ঘৰত নাইতো বজাৰত ভাইক আছে সেইটো লৈ এই তেলি পৰা তাতে অ অকণমান জিকাম আছিল তাতে য বিচাৰিছিলো
অ
বৰ্ষ ন আহিলে এতিয়া সন্ধিয়া হৈ গল এতিয়া নযাওঁ মানে
অ বাইঘ দি মানে যাতায়ত কিবা কৰিলে অলপ চাই কিনে কৰিব আমাৰ তাতে এজন সিটোনো হলে বোলে আজি খবৰ পালো
অ আছে ন
উম এতিয়া কোকৰাঝাৰ মেডিকেলত আছে তাই তেওঁ
কেনেকে হ'ল এক্সিডেণ্ট
এইটো পিছৰ পিছফালৰ পৰা কোনোবা লগাই দিছে বুলি গম পালো
উ উম উম
আজিকালি ভ্ৰমণ কৰোঁতেও সাৱধানতে কৰিব লাগে
অ অ অ বত দুখ পাইছে নেকি
অ ধূপ পাইছে মানে দাঁত দুটা ভাঙি গৈছে চকু চকুৰ বোৰৰতো ফুলি গৈছে উমো আমাৰ গোসাই গত লৈ গৈছিল তাতে ৰখা নাই পোকজত লৈ গ'লে
অ তেনেহে ভালেই চিৰি আছে হৈছে চাগে
হয় আপুনি চিনি পাব চাগে
কোন মনোঞ্জন
আমাৰ ইাবে আলম আলম ভাহ
অ অ কি কৰা তাত
তেওঁ মানে গৈছিল পাটগাঁও
কথা শ
অ তাতে গৈ এক্সিডেণ্ট হ'ল
এনেই উম মেজৰ তেনেকুৱা কিবা হৈছে নে হাত বা হাত ভৰি ভাঙি দি নেকি কোনো বা
তেনেকুৱা নাই শুনা নাই দাঁতটো
মানে ভালেই লোক হ্পি নাই যদি তেনেহ'লে পাছে অকনমান
অ ছাৰো গছ গৈছে
এই আজিকালিৰ কোনো গেৰাণ্টি নাই এক্সিডেণ্ট ৰাস্তা গাড়ী বহুত হইছে ন কোনে ক পৰা আহি মাৰি দিয়ে ঘুন্দা মাৰ
উম এইটোয়ে
অলপ ভাব দে মে অৱলম্বন কৰিব লাগিব আমি সকলোৱে যদি আকৌ ভাব ৰেঞ্জৰ ল তেতিয়াহলে ৰিক্সতো কম হব
হয় ভ্ৰমণৰ ক্ষেত্ৰত আমি অলপ সাৱধানতে ভ্ৰমণ কৰিব লাগিব
উম উম
পিছে আপুনি ক'ত কোনবা জেগাত যোৱাৰ মন আছে নেকি
এতিয়া কেইদিনমানৰ আগত আহিলো ফুৰি ফুৰি মানে গৰমতটো বেছি হ'ল পিছে গলো গা ধুব গলো দুই তিনি জনে মিলি ভাল লাগিল বহুত দিনৰ পিছত গ'লো মানে
কত গৈছিলে
এই আমাৰ ওচৰতে এটা শংকৰ নদী বুলি আছে তাতে গৈছিলো মানে দুদিন মান বহুত গৰম হ'ল ন বহি আছো উম অ ভণ্টিৰ মানে হাজবেণ্ড বিলাকে কৈ আছিলে বলা যাও অকনমান ফুৰি আহো গা ধুই আহো আহ অলপ বহিয় আছো পিছে গলো আৰু মানে
অ আৰু আপুনি উত্তৰ পূৰ্বাঞ্চলত ক'ত ক'ত হৈছিলে
উত্তৰপূৰ্বা্চলত যে ইমান বেছি যোৱা নাই মই ইমান বেছি ভ্ৰমণ কৰা নাই দুঘণ্টা এটা ঠাইত গৈছিলো এবাৰ জুমদুৱাৰ বুলি পিকনিক স্পট আছে তাতে অকনমান গৈছিলো পিছে আৰু বেছি ভ্ৰমণ কৰা নাই মই
অ আৰু ইপিনে
ইনে মানে গুৱাহাটীত গৈছিলো আৰু দুবাৰ
গুৱাহাটীত গৈছিলে ন
অ গুৱাহাটীত যুত যু চাবলৈ গৈছিলো এ দুবাৰ
অ যত য'ত গৈছিলে
অ অ
অ যত গৈ কোনটো বস্তু মানে ভাল লাগিল কত কি কি দেখা পালে
মই এতিয়ালৈকে যত যাই পোৱা নাছিলো ত প্ৰথমত গৈছো মানে এ ৰিয়েল লাইফত টাইগাৰ সিংহ বিলাক ৰিয়েল লাইফত চালো ন জিবৰা বিলাক ইয়াতে হৰীণা বিলাক ভাল লাগিলে মানে প্ৰথমবাৰ চাইছো হেবিলাক আৰু বহুত ধৰণৰ জীৱ জন্তু আছে এইবিলাক চোৱাই নাছিলো আজিলৈকে
অ মানে বাঘ বাঘ বাঘবোৰ কি মানে জালৰ আৱদ্ধ আহ
অ অ আবদ্ধ কৰি ৰাখে আবদ্ধ মানে ইয়াতো বহুত এটা ডাঙৰ এৰিয়া আছে ডাঙৰ ডাঙৰ কৈ সিহঁতে নেটৱৰ্ ব বে় এখন দি দিছে তাৰ মানে অলপমান পিছৰ পৰাই চাব লাগে মানে
অ
বহুত এৰিয়া যোটো মানে বহুত এৰিয়া ডাঙৰ হয় বহুত
মানে চৰাই চিৰিকতি বিলাক চাব পাৰে ন আছে ন আমাৰ ইয়াত ত' চবাই বিলাকতো পোৱাই নাযায়
অ', সেইকাৰানে বহুত দৰ চলাই আছো ন সেইবিলাক আমি কেনেতো চাবই নোৱাৰো মানে যত গলে চাব পাৰো মানে, বহুত কিবা এক্সপিৰিয়েন্ঞ্চ হয় মানে, যুত গাক কিবা জীৱ জন্তু যিবিলাক আমি ভিঅিত সেইবিলাক মানে চালো, ভাল লাগিলে মানে অ, ' অ', অ', বাচতবাত চাই আহিলো ভাল লাগিলে মানে
অ', আৰু
আৰু এনেই আৰু
তাতে, গুৱাহাটীত নহয় গুৱাহাটীত যে গছ
অ', গুৱাহাটীত গুৱাহাটীত হিমান নি পিছাল একো, কোৱা নাই এনেই নৰ্মৰ্মেল বাট যিটো আমি সচাই সদাই খাই ভাল ত সেইটে মানে
উম কিবা আৰু বাহিৰত মানে, আদাৰছ টি আমাৰ ইণ্ডিয়াৰ বাহিৰত যাব মন আছে নেকি, কোনোবা জোগাত
মনটো আছে চাব
ক'ত যাব মন আছে
মোৰ ক আশাটো মই ডাঙৰ কৰো, যে কি হয়
আশাতো কৰিবই লাগে
অ', এইবাৰ এইবাৰ মানে গল্ফ কাানট্ৰ্ৰী বিলাক যিবিলাক আছে, সবিলাক চাব মন আছে এবাৰ মানে
অ',
অ', মানে, আমাৰল কণ্টি যেনেকাা আমেৰিকা এইলে ইমানমান কেনডা মেনডা এইবিলাক
অ',
ফুৰিবলগীয়া এক্সপিৰিয়েঞ্চ ফলগীয়া বহুত কিবা আছে মানে সিহতে মানে, লাইভ ষ্টৰি ব্লেক হয় বুজিছ ন
হয়,
সেইটোৱে মানে, ইণ্ডিয়াততো বহুত চালো তাতে মানে চাই থাকো তাতে, ডিচিপ্লিন বেছি নীতি নিয়ম বিলাক বহুত ভালদৰে সিহঁতে পালন কৰে খাবলগীয়া বহুত কিবা আছে, ক্লিন হয় আৰু তাতে ই ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাকো বহুত ভাল সেইটোৱে অনেক
কাৰনিওতো তাত বেছি নাই আমাৰ ইণ্ডিয়াৰ
কাৰাৰেণ্ট চ বেছি
হয়।
ফিচাৰত কিবা কিবা অপৰচুটি পাই, পালে মই গ'লো হয় মানে একদ একবছৰ দুই বছৰ মান কিবা কৰি আহিলে, বত টকা ইনকাম কৰিব পাৰিলো হয়
অ', অ', তাৰ এক্সপিৰিয়েঞ্চটো পাই থাকিব
চানে চাগে মই ইঞ্জিনিয়াৰিংটো কৰিলো মানে ত' এইটোত মানে বাহিৰৰ কানট্ৰিটোত ডিমাণ্ডিং ডিাড- বহুতেছি মানে, ইণ্ডিয়াতো সিমানেভলপ হোৱা নাই ন এতিলৈকে ত' বাহিৰৰ কাণ্ট্ৰী বিলাক বহুত ডেভেলপ কাণ্ট্ৰী সিহঁতে মানে এইবিলাক সকলোকিতাক অনলাইনে কৰে আমাৰ এই অ ভাৰতত চাব ইিমান অনলাইন হোৱা নাই মানে আছে অনলাইনৰ ইটো
যদিও আছে বহুত কম হয় তুলনামূলকভাৱে বহুত কম।
অ', সেইটোয়ে মানে সেইটো সেইবিলাক কাণ্ট্ৰীত এ টো জেদ যোৱাত আপুনি চাব অনলাইন হৈ আছে আৰু সকলো মানে তাতে অনলাইনৰ আৰু যিবিলাক ইঞ্জিনিয়াৰিঙৰ যিখিনি এপ ছেব যিবিলাক আহে মানে বহুত পৰা মানে ইউজ কৰি থাকে ত' তাতে চফ্টৱেৰ বিলাকক সিহঁতৰ মানে বহুত দৰকাৰ আছে আৰু তাতে গ'লে জবটো ইজিকে পোৱা যায় আৰু
আহ।
আপুনি চাব চেলাৰীটো বেছি হয় মানে
হয় আমেৰিকাত গ'লে অ, কিবা পাছপৰ্টৰ প্ৰয়োজন হয় নেকি?
অ', অ'।
হয় না?
অ', অ'।
আৰু এইটো মানে ফুৰিবলৈ গ'লে বিচা বেলেগ আৰু যবৰ কাৰণে গ'লে বিচাটো বেলেগ
অ', অ', হয় - হয় বেলেগ মানে কি এটা ভিছাতুটো আপুনি টাইম পিৰিয়ডত মেনচন কৰিব লাগে, মই এনে ফুৰিব কাৰণে গলে আপোনাক বেছি সময় নিদিয়ে এক দুই মাহ আপুনি যিমান ল'ব পাৰে সিমান আৰু জব কৰিব গলে এটা কনট্রেক্ট থাকে মই ছয় মাহ, সাত মাহ পিছত এনেকে বিচাৰ এক্সপায়াৰী ডেট বিলাক থাকে মানে।
অ', অ', অ'।
ওৱান ইয়াৰ টো ইয়াৰ এনেকে থাকে মানে।
অ', তাত কি আমি কি দি যা-যায় মানুহ মানে ট্ৰেইনেৰে যায় না
নাই এতিয়া প্লেনেৰে যায় মানে ট্ৰেইনটো সম্ভৱ নহয় ন' ট্ৰেইনতটো ডাইৰেক্ট নাই বুলি
নাই না? অ',
টেও মানে চাব মন আছে মানে ফুৰিব মন আছে মানে
উম, হুম, নাই ঠিকেই আছে আপোনাৰ চিন্তা ধা-ধাৰাটো ঠিকেই, ভাল লাগিল। ব্লেক বেলেগ কাউন্ট্ৰীত যাব লাগিলে তেনেকুৱা কাউণ্ট্ৰীতে যাব লাগে।
অ', অ',
যাতে আমি তাৰ পৰা কিবা কিবি শিক কি আমাৰ ইণ্ডিয়াত বা আমাৰ নিজৰ জাগাত জন্মভূমিত কিবা এটা মানে ডেভেলপ কৰিব পাৰি হয় নে নাই? অ', আৰু আমাৰ ইণ্ডিয়াৰ ওচৰে পাঁজৰে যিবিলাক মানে কাউনট্রী আছে
উম,
যেনেকুৱা আপোনাৰ ভূটান, নেপাল মিল গৈছিলে নেকি কোনোবা?
উম, ভূটানত গৈছিলো এবাৰ মানে ভূটান গৈছিলো মানে এবাৰ। অ', পিকনিকত গৈছিলো স্কুলৰ পৰা মানে এনেই মানে পিকনিকত গৈছিলো মানে।
ভূটান যাবলৈ হ'লেতো পাছপৰ্টৰ প্ৰয়োজন নহয়?
নহয়, নহয়, ভূটান আৰু নেপাল চাগে নালাগে পাছপৰ্ট।
অ', তাত কি ভোটাৰ আই ডি দি
কিবা এটা আৰ্টি শ্ব' কৰিব লাগে মানে তাতে সোমোৱাবৰ কাৰণে। অ' এন্ট্ৰিৰ কাৰণে কিবা এটা আইডেণ্টি প্ৰ'ফ দেখুৱাব লাগে মানে। আমি যেতিয়োটো স্কুলৰ আইডেণ্টি কাৰ্ড কিবা স্কুলৰ ষ্টুডেণ্ট হয়, ফুৰিব আহিছোঁ বুলি দেখাই গৈছো মানে, ইমান নি চিক নহয় মানে তাতে আৰু।
স্কুল লাইফত গৈছিলা ন?
অ' স্কো